নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
কি কৰিছে?
মই এতিয়া, হেই মাছ , মাছ বাচিলো অলপ, বাচি কেনে, মাছ ভাজি আছো। ভাতো বনাই আছো, আজি মানে অলপ হেই, পথাৰত হাল প পথাৰত গৈছিলো, অ' দুপৰীয়া মাছ মাৰিব। হাল বাই মৈদেজি, অ'। মৈ দিছিল না, হালে কঠীয়া ৰুৱে যি
অ', আপোনাৰ ঘৰত আ-আছে নাই মানে পথাৰ, অ'।
তাতে মানে সেই উলাইছে, মাছ উলাইছে বহুত। তাৰ, চাউ মাছ মাৰিব। অ, তাতে ইমান পানী নাই, মাছ মাৰিব প পাৰি আৰু মৈ দিলি মাচ গিলাক ওপৰত উঠি আহে ন'।
অ', অ', অ'।
অ', খালি চালনী দি ধৰিলো, মাছ পাছো, দুই কেজিমান পালো। মানে এই বাচুতেও বহুত দেৰি হ'ল, ভাজোতেও বহুত দেৰি হ'ল, সেইবিলাক কৰি আছোঁ।
আৰু, মাছ বনালে দেৰি হয়, বাচোতে, ভাজোতে।
এতিয়া আৰু ভা-ভাজোতেও দেৰি হ'ল। এতিয়া ভাত বনাইছোঁ আৰু।
অ'
উম, ভাত হ'ল, সহা কৰিলো আৰু, সহা কৰি পেলাই ভাবিলোঁ তোমাকলেগি একবাৰ ফোনে কৰোঁ, বহুতদিনো খবৰ চাবৰ পোৱা নাই।
অ', ঠিকে আছে দিয়া। মই মানে আযি এই চাউলৰ পিঠা বনালো ৰব, ভাপত দিয়া পিঠা যে।
অ'। অ', এতিয়া, খাবৰ কাৰণে বনাইছা।
অ', এতিয়া মানে অ', গধূলি বনালো।
উম। ভাত বনোৱা নাই।
অ', গধূলি খালো মানে, বে, আবেলি বনালো আৰু। ভাল লাগে খায়।
অ', ঘৰৰ বস্তু টোৰ কথা বেলেগ আৰু, মই বনাও।
অ', সেইটোৱে আছে
তাতে অলপ নাৰিকল দিওঁ, গুৰ মিঠাই দিওঁ। তেনেকৈ বনাও, সেই তাৰ মানে আজি, আজি বহুতকেইটা বনালো। দেক্সি মুখত দিয়া পিঠা আজি বহুত বনাই বোলে পেলাই পথাৰত চাহ দি ব লৈ গৈছোঁ। পথাৰত হাল বোৱা মানুহবিলাক চাগে লগাইছে ন? সিহঁত অঁ, এক সেই পিঠাতে চাহ দিছো আজি, বনালো দহ বাৰ টামান বনাইছো, অঁ বহুত দেৰিও হয় এইগিলা বনালি।
আৰু মানে কি, অঁ এতিয়া বনোৱা বস্ খাই ভাল পাও তাতকে। কিনা বস্তু খোৱাতকে।
ভালে বনোৱা পিঠাই দিব লাগিব আৰু বেলেগ কি দিবা আৰু সেই দিব লাগিব, বৰা চ চাউলৰ, আঠা আঠিয়া কল, গুৰ মিঠাই, সেনেকে দিলেও ভাল পায় ইহতে। সেই গিলা পেট ভৰা বস্তু ন'
ঘৰুৱাকৈ, অঁ। ভাল আৰু ঘৰৰ বস্তু নে খাইও ভাল পায়।
উম অঁ
তেনেকুৱা আৰু
কেতিয়াবা বৰা চাউলো বনাই দি, ওঁ বৰা চাউল আছে।
অঁ বৰা চাউলো ভাল লাগে খাই।
গুৰ মিঠাই দি দিওঁ, গুৰ মিঠাই খাই বৰা চাউল ভাল। খাই ভাল পায় আৰু ইহতে সেই কাৰণে আজি হে বহুত অঁ গাখীৰো দিয়ে পথাৰত‌ আৰু গাখীৰ গাখীৰ দিয়া নহয় আৰু ঘৰত খালে গাখীৰ দিওঁ আৰু গাখীৰ পি
অঁ অঁ অঁ আৰু গাখীৰতটো আৰু শুই যায় নহয় আৰু ঘৰত অ' সেকানে আজি খবৰে পোৱা নাই আপোনাৰ।
এ বহুত কষ্ট হৈছে আজি পিঠা বনাই দা‌ লৈ যায় আৰু মাছ মাৰি আনি, সেই মাছ আকৌ বাচিলোঁ আহি। এই আকৌ ভাজি এই মাত্ৰ অলমান সিজিৰনি লৈছোঁ আৰু।
অঁ ঠিকে আছে দিয়ক, আজিয়ে বহুত কষ্ট কৰিলে আৰু আপুনি
অ', কষ্ট হয়ে আৰু। খেতি থাকিলে কষ্ট হয়, চবৰে হয়।
হয় হয়,। খেতিত মানে আপোনালোকৰ কি কি খেতি হয় মানে?
আমাৰ মানে সেই এতিয়া শালি ধানৰ খেতি কৰিব ন'। এতে হাল বাইছি মই কঠীয়া ৰুব আৰু ৰোৱনী লগা লগাব লাগব আৰু আৰু কষ্ট আছে চাহ দিয়া সিহঁতক ভাত বনোৱা।
অঁ এতিয়া মানে কি মানে, অঁ ভাতো খুৱাব লাগিব ন?
অঁ এতিয়া মানে কঠীয়া ৰুব ন'।
অঁ। এৰে পুৰা যোগাৰ ধৰি থাকিব লাগিব আৰু।
অঁ সেইটোয়ে কষ্ট হয়।
কষ্ট আছে, কষ্ট হ'লেও মানে ঘৰৰ যে খাদ্য খাব পাৰিছে, ঘৰৰ শাক।
জ আমাৰ জহা ধানৰ খেতি কৰে, বৰা চাউলৰ খেতি কৰে। আহ আহ এই যা আইজং চাউলৰ খেতি কৰে। হা?
অঁ শাক পাচলি কৰেনে?
শাক - পাচলি ঘৰত আছে।
অঁ ঠিকে আছে বাৰু আপুনি যত্ন লয়নে?
যত্ন লওঁ। সেইবিলাক আৰু যে সাৰ চাৰ দিলেই হ'ল ঘৰত। জাবৰ জোথৰ দিলে হ'ল।
উম! খাৰটো আৰু ঘৰতে বনাব পাৰি। প্ৰস্তুত কৰিব পাৰি ঘৰতে।
অঁ এতিয়া তাৰ মানে ভাত কেৰেলা লাগি আছে। সেই খাই আছো আৰু এইফালে ভেন্দি
অঁ ভেন্দি, অঁ ভেন্দি। ভেন্দিৰ সময় হৈছে এতিয়া। অঁ লাওৰা খাই ভাল লাগে অঁ আৰু তিয়ঁহ হৈছে। উম! আমাৰো অলপ সৰু সুৰাকে আছে আৰু মানে। ভেন্দি আছে, তিয়ঁহ এনেকে। ৰঙালাও আগটো খাই বৰ ভাল লাগে।
অঁ!
ৰঙালাও আগটো বনাই ভাল লাগে খাই।
তাতে হেৰি দিব লাগে আৰু কঁঠালৰ গুটি যে। এ বইল কৰি দিলে বহুত সোৱাদ লাগে।
কঁঠালৰ গুটি দি পোৱা নাই বাৰু।
উম! কঁঠাল নোখোৱা নেকি? অ! গুটিটো থৈ দিবা চোন, থৈ দিয়া
অঁ! অঁ, হয় নেকি? তাৰমানে লাওৰা আগৰ লগত ভাজি এ ভাজি দিলেই হ'ল ন?
নহয় সেই বেহাৰেদি বেহাৰ বতি দিব লাগিব অলপ।
অঁ! বেহাৰতো দিব লাগিব নহয় ন। কঠালৰ গুটিটো কেনেকৈ দিম?
কঁঠালৰ গুটিটো অলপ বইল কৰি ল'বা বা সিমান নিজে পট তাৰে লগত দিলেও হ'ব সিজিব। অলপ থেঠেলি দিব লাগিব আৰু। সিজিব। সেনেকে খাই চাবা চোন একদিন বহুত সোৱাদ হয়।
ঠিকে আছে। অঁ-অঁ, খাই চাম ৰব, অঁ খাই চাম ৰব। আৰু কঁঠালৰ গুটিটো মানে কি সকলোৰে লগতে ভাল লাগে ন। দাইলত দিলে ভাল লাগে আৰু কিছুমানে পিটিকা কৰিও খায়।
অঁ! কঁঠালৰ গুটি কিছুমানে মাংস দিও খা
খোৱা নাই বাৰু। মাংস দিও খাই নেকি? শুনাই নাই মই এইটো।
মাংস দিও খায়।
মাংস দিও খায় নি? ত কেনে লাগিব বা?
উজনিত দেখিছোঁ কঁঠাল গুটি আৰু মাংসই সিহঁতৰ বেছি ভাল পায় খায়।
অঁ! তাৰমানে মাংসৰ লগত মানে ভাজি দিয়ে আৰু ব‌ইল হৈ যায় আৰু।
এই আলু দি যেনেকে বনাই এনেকৈ একেই অঁ একেই
অঁ! একেই আৰু। আৰু সানিও খাই ন? পুৰি খাই যে কিছুমানে পুৰি কিনে
সানি খায়, ভাজি খায়। পুৰি খায়। বইল দে কঁঠালগুটি
পাৰি-পাৰি ভাল লাগে। আৰু কিছুমান কঁঠালৰ গুতি সোৱাদ আছে, কিছুমানৰ সোৱাদ নাই ন? কিছুমান মিঠা-মিঠা লাগে, খাই ভাল লাগে।
কঁঠালৰ সোৱাদ নাই তাৰ গুটিৰো সোৱাদ নাই।
অঁ সেনেকুৱা হয় আৰু।
অঁ-অঁ!
আপোনালোকৰ ঘৰত গছ আছে নেকি কঁঠালৰ?
আমাৰ নাই আমি কিনি খাওঁ আৰু বেলেগে দিয়ে দেখোন। কিনিও খোৱা নাই। বেলেগে দিলে। কাষৰ মানুহৰ আছে আৰু, দিয়ে।
অঁ', - ঠিকে আছে। অঁহ।
সম্পৰ্কীয় মানুহ বিলাকে দিয়ে। অঁ', সেইদিনাটো আমাৰ চাৰি ছয়টা কঠাল লগ লাগিছে, ছয়টা। মানুহে দিয়া, অ' আমৰতো নহয়, কালি প্ৰ এই পাঁচ ছয় দিন মান হ'ল। তাৰপিছত এতিয়া আমি এই গৰমতো কঁঠাল নাখাওঁ।
অঁ', গৰমত খাব নালাগে বাৰু বেছি।
কোনেও নাখায়, মোৰতো এয়া প্ৰেছাৰে আছে ন।
অহ',।
তাৰপিছত কঁঠালৰ গুটি আজি যে কালি-কালি যোৱা কালি তাৰ মানে গোটেইগিলা গু-গুচালো, এৰালো, এনেকে গুটিকেইটা ৰাখি সেইবিলাক-
অঁ', -অঁ', - ঠিকে আছে, উমঁ-উমঁ। অঁ', - গুটি কেইটাৰ অবশ্য যায় আৰু উমঁ। মানে কি গুটি কেইটাৰ কাৰণেও, অঁহ',। গুটি কেইটাৰ কাৰণে লাগে আৰু কঠাঁলটো।
অহ',।
উ' গুটি বেয়া পোৱা মানুহ নায়ে আৰু।
গুটি নোখোৱা মানুহ নাই, বজাৰতে গুটি বেছে নহয়। বেছা গুটি আমি নানো। নানো-নানো। অহ',।
কোনেবা খাই, কেনেকা খাই।
অ', -আৰু বা ক'ত বা পৰিয়ে থাকে, বুটলি-বুটলি আনি পেলাই আৰু শুকাই। ন' অঁ', - সেইটো কথা।
ভাল নালাগে হ'ব আৰু।
ভাল নালাগে।
অঁহ।
কি' বনালা আজি?
আজি-আজি মানে ৰাতি দিনত কুকুৰা মাংস বনালো। হ'লে আৰু এতিয়া আৰু দালি আৰু ভাজি বনাই আছো। মূলা ভাজিছো মূলা, মূলা আৰু আলু। তেনেকে আজি মূলা প্ৰথম খাম তাৰমানে হয় নাই বহুত।
মূলা খাবা, মূলা এটা আলু বাজিলা, অঁহ। মূলা ভাজি খাইয়ে ভাল লাগে।
আঁহ', - আৰু চাটনি এখন কৰিলো, এই মচুৰ দালি এনেকে। উমঁ, সেই ধনিয়া-চনীয়া দি এনেকে নৰসিংহ দিওঁ। নাথাই আৰু অহ',। কিছুমানে আৰু পৰঠা বনাইও খায় ন' মন-মূলাৰ পৰঠা বনাই খায়।
উমঁ, খাইও পোৱা নাই, বনাইও পোৱা নাই, এইটো নাজানো আৰু। অহ', খালে চব বস্তু খাব পাৰি।
পাৰি-পাৰি।
বন অহ', -বৰ্নালী। সোৱাদটো চব হ'বই আও, খোৱা বস্তুৱে হয় সোৱাদটো হ'বই।
অ' খোৱা বস্তু ভাল বস্তুৱে হয়, চব্জি-
অ', যিকোনো ৰেচিপি দি খাব পাৰি।
পাৰি- পাৰি, যদি আপোন ভালকে বনাব জানে আৰু। চব বস্তু সোৱাদ হব।
অ', চব বস্তু বেলেগ বেলেগকে সদায় এটা বস্তু বনাব নালাগে।
অ', সেইটোয়ে
বেলেগ বেলেগ হেৰি কৰি বনাব লাগে।
অ', তাকেইতো, তেতিয়া ভাল লাগে আৰু খাই, সদায় এটা বস্তু কিমান খাব আৰু।
অ',
সেনেকুৱা হয়। সেয়াই আৰু।
মই এতিয়া আৰু অলপ হেৰি বনালো অ' আলু আৰু সেই কেপছিকাম জলকীয়া যে আছে।
অ',
এ অলপমান বনালো ভাজি কেনে অলপ তেল চেল বেছিকে দিব ধুনীয়াকে বনালো আৰু মাছটো আছে ন'।
উম, মই ভাল পাও মানে কেপছিকেম পুৰা ভাজে যে আলুৰ লগত খাই বৰ ভাল লাগে।
অলপমান ভাজিছোঁ বেছি ভাজা নাই মাছ আছে কাৰণে অলপমান ভাজা খাবা মন গ'লে আৰু জালা কেটাও বেয়া হৈ যাব সেইকাৰণে ভাজিলো আৰু।
মাছ মানে কি মাছ পালে?
মাছ এই পুঠি মাছ শিঙৰা মাছ পলিঅনা মাছ। ডাঙৰ - ডাঙৰ, সৰু নহয় কিন্তু অ', সেইবিলাক মাছ। অ', সৰু মাছটো আনা নাই বাছবা অসুবিধা পাওঁ না সৰু মাছগিলা এৰি দিছো। ডাঙৰ ডাঙৰ গেইটা আনিছোঁ।
হয়, বৰ বেছি সৰুবোৰ বাচবা বৰ দিগদাৰ।
অ', অ', ডাঙৰ ডাঙৰ কেইটা আনিছোঁ যিকেইটা তাৰ মানে মুখ গিলে ওলোই ওলাই হেৰি থাকে ঘূৰি থাকে ডাঙৰ - ডাঙৰ, সেইকিটাই মানে উঠাইছো। বিৰাট ফূৰ্তি লাগে মাছ ধৰি।
অ', ভাল লাগে ন' আপুনিও মানে ধৰে আৰু ন'?
মোৰ মাছ ধৰা বহুত হেৰি আছে ফুৰ্তি আছে বহুত ভাল পাওঁ। আছে - আছে, জাল মাৰবও পাৰো তো মই আছাৰা জাল।
অ', থিকেই আছে বাৰু। জানাটো ভাল আৰু এইবোৰ মানে ফূৰ্তি আৰু এটা ন' ফুৰ্তিও লাগে
পুখুৰী আছিল নহয়
অ',
থাকিলে আৰু তাতে নিচিলা মাছ মিছলীয়া মাছ চিনি পাৱা নে? অ', সেইটো তাৰমানে অচ চটকলগীয়া আহে অলপমান আটা গুৰি ছটিয়াই দিওঁ
অ',
ওচৰলৈকে আহে তাৰপাছত আৰু আচাৰা জালখন মাৰি দিওঁ উম, মাছ কেইটা বঢ়িয়াকে আহে লাগি যায় চব মিছলিয়া মাছ।
অ', মিছামাছ আৰু ভালেই দিয়া জানিলে ভাল আৰু চব কাম ন
হয়